হেল্ল'
হেল্ল'
অ হয় কওক
অ কি কৰিছে?
এ এনে গৰমতে অকমান বহি আছো। আপুনি?
তাকে গন্ধোও পৰিছে ভাত সাজ খালো ধুনীয়াকে। গৰমো বহুত পৰিছে যে,
তাকে, গৰমটো কেনে পাই?
গৰমৰ কথানো কি ক ম সে বিহুত জহালেও আক, পটন কৰি উচে,
আপুনি অক মোবাইলটো ওচৰত লৈ কওকচোন।
মোবাইলটো ওচৰতে আছে বাৰু মোৰ ভাগৰ।
এতিয়া সুন্দৰ ভাৱে শুনিছো।
হয় হয় মানে সেইটোয়ে কলো যে বিদ্যুৎ বিভাগেও মানে, মানে বৰ অসুবিধাৰ সৃষ্টি কৰিছে কাৰেণটো কাটি কাটি, থৈ দিয়ে ঝেল আৰু, সেইবোৰে আউ অসুবিধা মানে বহুত হৈছে আও কিনো কম।
হয় আজি যি আমাৰ কৰ্মক্ষেত্ৰৰ যি ধনৰ পুঁজিটো সোমালে, অ আপোনাৰ আনন্দটো কেনে লাগিছে মোৰতো ভয়ংকৰ আনন্দ লাগিছে।
মানে কি ক'ম আপোনাক অলপ ভয় নিচিনা হৈ আছিলে। কাৰণ যিহেতু আজি চাৰি পাঁচ দিনৰ পৰা যি ধনৰাশি আছিলে, সেয়া সোমোৱা নাছিলে, হয় হয় আগত গতিকে মানে অলপ ভয় হৈছিল মনত বিভিন্ন ধৰণৰ চিন্তাও, হৈছিল তাৰ লগতে মানে অলপ এনেকুৱা ধৰণৰ মানে নে, ইতিবাচক চিন্তা কিছুমানো মনলৈ আহিছে, ছিল যে ধনৰাশিটো সোমাব নে নোসোমাই বা সেই ধনৰাশি, কি যি আমাক কোম্পানীয়ে বা ব্যৱসায় প্ৰতিষ্ঠানে দিব। ব্যৱসায় প্ৰতিষ্ঠানটো পলাই গুচি যাব নেকি, কিন্তু এতিয়া যিহেতু টো ধনৰাশিটো সোমালে মানে, আনন্দৰ কথানো আপোনাক কি কম আৰু এনেকুৱাই ভাল লাগিছে, আপোনাক কথাৰে বুজাব নোৱাৰো।
আৰু এতিয়া যেনেকে তেনে ধৰণৰ আৰু এটা যে কৰ্ম ওলাইছে সেই, কৰ্মটো আপুনি কৰাৰ চিন্তা কৰিছে নেকি কিবা?
আচলতে, কৰ্মটো কৰাত মোৰ কোনো উ অসুবিধা নাই বুলি মই ভাবোঁ। যদি মই যিখিনি মানে নিজে পৰীক্ষা নিৰীক্ষা কৰিলো। সেইখিনিৰ পৰা মই জানিব পৰা মতে অ' মানে সেই যিটো কৰ্ম সেইটোও অতি ভাল কৰ্ম বুলিয়ে মই ভাবিছো। কিন্তু পইচা পাতিৰ ক্ষেত্ৰত অলপ অসুবিধা আছে। কিয়নো
হয়।
তাৰ পৰা যিটো মানে ধনৰাশি সোমাব সেইটো মই শুনামত তে আপুনি এনেদৰে মানে পইচা হিচাপত আপুনি মানে উলিয়াব নোৱাৰে। তো তেওঁলোকৰ এখন যিহেতু ষ্ট'ৰ আছে এপটোৰ ভিতৰতে। সেই ষ্টৰটোতে আপুনি সেই ধনৰাশি খৰচ কৰিব লাগিব বুলি মই জানিব প কৰা গৈছো। গতিকে তাত অলপমান প্ৰব্লেম হয় কাৰণ আমিনো মানে ব্যৱ কৰা মানুহ আমাক ধনৰাশি এনেকুৱা পইচাৰ হিচাপত লাগে।
এতিয়া তেনেধৰণৰ হ'লেতো আমি সেইটো কৰ্মতো কৰি আমাৰ কোনো লাভ নহ' লাভান্বিত নহ'ম। কিয়নো আমাক ধনৰ প্ৰয়োজন হয় আমাৰ ধনৰ প্ৰয়োজন আৰু আমি সেই তেনে ধৰণৰ এই এপটোত বা তেনেধৰণৰ কোনো মাধ্যমত আমি সেই কষ্টৰ ধন পুজিটো তেনেধৰণে থৈ পেলাই আমি বেলেগ ধৰণৰ বস্তু কিনিব নোৱাৰো। আমাক সম্পূৰ্ণৰূপে পইচাই লাগে।
হয়, আপোনাৰ ওচৰতে বহি থকা ভোলা মূলাৰ মুখখন যদি আপুনি বন্ধ কৰিব পাৰে। মই নিশ্চয় আনন্দিত হ'ম।
যিমান পাৰো চেষ্টা কৰি আছে সিহঁতক মুখ কিখন বন্ধ কৰিবলৈ কিন্তু সিহঁতক মুখ কিখন বন্ধ কৰা নাই। আৰু আপোনাৰ যি সৰু ভাতৃ হয়। আপোনাৰ যি সৰু ভাইটি তেওঁ বহুত তেপ তেপাই আছে।
হয়, মানে আচলতে লোক বেলেগ লোকক অ' অসুবিধাৰ সৃষ্টি কৰাটোত তেওঁলোকৰ এক প্ৰকাৰৰ ধৰ্ম বুলি
উম, হয়, হয়।
কে এনেদৰে বেলেগক অসুবিধাৰ সৃষ্টি কৰি বৰ সুখী অনুভৱ কৰে যেন মই ভাবোঁ।
লোকৰ উন্নতি হোৱাটো একেবাৰে দেখিবইে নোৱাৰি আহে।
হয়, আচলতে এনেকুৱা চকু চৰহা। মানুহক আমাৰ সমাজখনৰ পৰা আমি যিমান পাৰোঁ মানে এনেকুৱা মানুহৰ পৰা আমি আঁতৰি থকাটো
হয়, এতিয়া আপুনি চাব আপোনাৰ যি সৰু ভাতৃ তেওঁ মোৰ ডাঙৰ ভাত কিছুমান কু পৰামৰ্শ দি আছে মনে মনে কাণত ফুচফুচাই ফুচ কৈছে যে এওঁ ইমান টকা সোমাইছে তেওঁ কিমান টকা সোমাইছে এনেকুৱা কুনীতি স্বভাৱৰ ব্যক্তিক কিয় এই জন ব্যক্তি এনেধৰণৰ চিন্তাধাৰা কিয়? তেওঁ নিজৰে দুই তিনি হোজাৰ টকা সোমাইছে।
হয়, তেওঁৰ মানে ক'বলৈ গ'লে অতি মানুহতো উম ঋণাত্মক চিন্তা কৰা বিধৰ মানুহ। তেওঁ আচলতে পজিটিভ কথা তেওঁ চিন্তা কৰিবই নোৱাৰে। এই তেনে কুৱা লোকৰ পৰা অ' যিহেতু তেওঁ অলপ পেট কুলি স্বভাবৰ মানুহজন। আৰু আপোনাৰ পেটটো আপুনি দেখিছেই গোটেই পেটটোতে জাবৰে ভৰি আছে বুলি মই ভাবোঁ। গতিকে তেনেকুৱা মানুহৰ পৰা অলপমান আঁতৰি থকাটোৱে ভাল।
হয়, হয়। হয়, আৰু আপোনাৰ যি সৰু ভাতৃ তেওঁ আপোনালৈ এটা বাৰ্তা প্ৰদান কৰিছে। প্ৰেৰণ কৰিছে আহ আপুনি হেনো তেওঁক কোনো কিমান পঁচিশশ টকা ধনৰ পুঁজি দিবলৈ আছে। সেইটো আপোনাৰ পৰা ঘূৰাই খুজিছে।
হয়। আচলতে মই যেতিয়া এটা বৃত্তি লাভ কৰিম বা এটা চাকৰি পাম। তেতিয়া মই তেওঁক সেই ধনৰ পুঁজি ঘূৰাই দিম বুলি মই তেওঁক কথা দি থৈছো। গতিকে মই ভাবো। তেওঁ অলপমান অপেক্ষা কৰিব লাগিব। অপে শিক্ষাৰ যিহেতু ফল অতি মিঠা। গতিকে মই ভাবো তেওঁ আৰু য
দিনৰ পৰা অপেক্ষা কৰি সেই ধনৰ পুজিটো পালো। তেনেধৰণে তেওঁ অপে কৰিব লাগে। যে আপোনাৰ পৰা সেই ধৰণৰ পুঁলিটো পায়। এওঁ মানুহটো কি? অলপ ধৈৰ্য নাই। ধৈৰ্যবিহীন ব্যয়ক্তি।
হয়। আৰু এটা সঁচা অথত ক'বলৈ গ'লে। মই তেওঁক সেই ধনৰাশিটো ঘূৰাই দিয়াৰ কোনো প্ৰয়োজনে নাই। কিয়নো যেতিয়া মোৰ হাতত অলপমান ধন টকা পইচা আছিল। মই তেওঁক খোৱালো পোৱালো নতুন নতুন কাপোৰ কানি কিনি দিলোঁ। তাৰ পৰিৱৰ্তে সেই পঁচিশ টকা নিচেই নগন্য বুলি মই ভাবো গতিকে তেওঁ সেই পঁচিছত হয়। সেই পঁচিশশ টকাটো তেওঁ পাহৰি যোৱাটোৱে মই ভাবিম উচিত বুলি
হয়। মই এতিয়া জনামতে আপুনি দিয়া বস্তুৱে তেওঁ এতিয়াও পৰিধান কৰি আছে।
আৰু আপুনি হেনো তেওঁক বহুত বস্তুও কিন দিছে। এযোৰ জোতা আৰু তেনেধৰণৰ বহুতো কাপোৰ কানি মই কিনি দিছে বুলি মই গম পাইছো। আৰু তেওঁ জানো বহুত দিনৰ পৰা আপুনি খুৱাই বুৱাই ৰাখিছিল।
উম', হয়। আচলতে সেই তলৰ পৰা ওপৰলৈকে তেওঁ যিসমূহ কাপোৰ কানি পৰিধান কৰি আছে। সকলোবোৰ মোৰ টকাৰৰে কিনি দিয়া বুলি ক'লেও মানে মিছা কোৱা নহ'ব তেওঁ সেই গেঞ্জিটোৰ পৰা ধৰি তলত পিন্ধি থকা জাঙিয়াত লকে তেওঁ মোৰ ভাগৰ টকাৰে কিনি দিয়া মানে ক্ৰয় কৰা বস্তুসমূহ পৰিধান কৰি আছে বুলি মই ভাবো। গতিকে তেওঁ সেই পঁচশ টকাটোৰ কথা যদি হয়, বা তেওঁ যদি সেই পঁচিছশ টকাটোৰ মাথা মাৰি থাকে। তেন্তে অতি দুখ লগা বিষয় এটা
হয়। হয়।
সেই বোৰ বস্তু দিয়া পাছতো যদি আপোনাক যি ধনৰ পুঁজিটো দি পেলাই সহায় কৰিছিলে। সেই ধনৰ পুজিটো যদি আকৌ বলে তেতিয়া অলপমান দূখননীয় কথা হব। আৰু মই জনামতে সিদিনাখন আপোনালোকে অন অনলাইন মাধ্যমৰ পৰা চাৰিটা জাঙিয়া অৰ্ডাৰ দিছিল। আৰু তাৰ যি ধনৰ ধন দিছিল। সেই ধন আপুনিয়ে দিছিল বুলি মই শুনিবলৈ পাইছো।
হয়। হয়। আচলতে সেই ধনসমূহ মই দিব লগা হৈছিল। কাৰণ যিহেতৈ তেওঁৰ হাতত ধন তেওঁ আচলতে অতি মানুহজন চিকতা আপোন পেতিয়া চভাবৰ। গতিকে তেওঁৰ হাতৰ পৰা এক টকা এটা খৰি নপৰে। যিহেতু গতিকে সেই ধনৰাশি মইয়েই প্ৰদান কৰিবলগীয়া হৈছিল। তথাপিও মোৰ কোনো গুণ গান নাই তেওঁৰ মুখত। তেওঁ সদায় মোৰ বেয়াটোকে দেখে। সেই পঁচিছশ টকাটোৰ কথা কৈ-কৈ মানুহৰ আগত মোৰ লজ্জিত অনুভৱ কৰাই। গতিকে মোৰ দুখ লাগে কেতিয়াবা যে নিজৰ ভাতৃ এনেকুৱা কৰে আৰু এষাৰ কথা আছে যে ঘৰ শত্ৰু ভিভীষন। গতিকে সেই শত্ৰুজন সেই ভিভীষণজন যেন তেৱেঁই। মই তেনে বুলি মই ভাবোঁ।
হয়, আপুনি দুখ নকৰিব। আহ তেওঁ আজিৰ পৰা চাগৈ আপোনাৰ যি কথাখিনি তেওঁ শুনি আছে অঁ আজিৰ পৰা চাগে আপোনাক এই পঁচিছশ টকাটো খুজি আপোনাক অসুবিধা নিদিয়ে। বা বেলেগ ধৰণৰ ব্যক্তিক সেই কথা কৈ আপোনাক লজ্জিত নকৰে। তাৰেই মই কামনা কৰিলোঁ। উম
হয়-হয়, হয়-হয় আচলতে কুকুৰৰ নেচ পুতি থলেও পোন নহয় বুলি কথা এষাৰ আমাৰ অসমীয়া সমাজত বহুলভাৱে প্ৰসাৰিত। গতিকে মই ভাবোঁ যে তেওঁৰ নেজডালো যদিহে মই পুতি থওঁ তেতিয়াও চাগে পোন নহয়। তেওঁক যদি বৰফত মই এমাহ ডুবাইও থওঁ তেতিয়াও চাগে তেওঁ নিক্ষিণাই। তেওঁৰ পেটটো পেট হৈয়ে থাকিব। এটা গুদাম হৈ থাকিব আচলতে তেওঁ সেইটো পেট নহয় এটা গুদাম গতিকে সেই গুদামৰ যি মানে অক্ষয় ভাণ্ডাৰ তেওঁৰ পেটত সুমোৱাই থৈছে। খাদ্য সম্ভাৰ যি তেওঁৰ পেটত সোমাই থৈছে সেই খাদ্য সম্ভাৰ তেওঁ অঁ শেষ কৰিবলৈও কমেও আমাৰ দৰে ব্যক্তিৰ দুই-তিনি বছৰ ব্যৱধানো সময়ো আমাৰ কাৰণে অতি কম হ'ব বুলি মই ভাবোঁ কিন্তু সি অক্ষয় ভাণ্ডাৰ তেওঁ এদিনতে সম্পূৰ্ণ কৰে আচলতে কুম্ভকৰ্ণ বা ভীমৰ দৰে ব্যক্তিয়ে তেওঁৰ লগত আহ তুলনা কৰিব নোৱাৰি তেওঁ তেওঁলোকতকৈও অধিক খাদ্য গ্ৰহণ কৰিব পাৰে এবাৰতে মই তেনেকে বুলি ভাবোঁ।
হয়, আপুনি এইটো কথা ঠিকেই ভাবে। আৰু মই জনা আজি আপোনাৰ তেওঁৰ লগতে আছিলোঁ। আজি যি আমাৰ ধনৰ পুঁজিটো সোমাইছে তেওঁ প্ৰায় দুই হেজাৰ মান টকা সোমাইছে কিন্তু যি ভুলেশ্বৰ বৰকাকতি গোহাঁইয়ে তেওঁৰ পইচা সোমোৱা নাই কিন্তু সোমাব তেওঁ সেই হাত তেওঁক ভুলেশ্বৰ ডাঙৰীয়াই দিবলৈ থকা সেই ষাঠি টকাতো বেছি ধৰ বেছিকে মাথা মাৰিছে। তেওঁ যে সেই দুহেজাৰ টকা সোমালে তেওঁ সেইটোতকৈ বেছি তেওঁ ষাঠি টকাতোক বেছি লোভ। তেওঁ হেনো ধা কাৰোবাক ধাৰলে দিলে সেইটো হেনো নোলোৱালৈকে থাকিব নোৱাৰে। তেনে ধৰণৰ মন্তব্য তেওঁ আগবঢ়ালে।
হয়। আচলতে মানুহে যদি দুটকা লাভ কৰে তেন্তে চাৰি টকা লৈ লোভ কৰে। আৰু তেওঁ হ'ল অতিকে আপোন তেতিয়া চকু চৰহা প্ৰকাৰৰ এক লোক। যিয়ে এনে ধৰণৰ কিছুমান মানে কাম কৰি ভাল পায় আমি তেওঁক আমি এশ, দুশ টকাও যদি আমি দিওঁ আমি সেয়া ধাৰলৈ দিওঁ বুলি আমি নাভাবোঁ। আমি সেইয়া মৰমত দিওঁ বুলি ভাবোঁ। গতিকে তেওঁ যিহেতু মোক একটি আ মোবাইলত, কথোপকথন কৰিবৰ বাবে ৰিচাৰ্জ কৰি দিছিল। মোৰ পইচা সোমোৱাৰ লগে লগে, সেই ৰিচাৰ্জৰ পইচা তেওঁ মোৰ পৰা আদায় কৰে।
হয় তেওঁ খ্ষন্তে সময়ে নৰখিল।
হয় হয়, গতিকে আমি যদি তেনেকুৱা ধৰণৰ কিবা কৰিলো হ'য়, তেওঁৰ কাৰণে। আমি সেয়া, সহায় কৰিছো হে, ভাতৃ হিচাপে আমি তেওঁক সহায় কৰিছো বুলি আমি ভাবিলো হয়। কিন্তু তেওঁ যিহেতু, আমাৰ লগত তেওঁৰ মানসিকতা সমূহ নিমিলে। তেওঁ আমাক, পৰ পৰ বুলি ভাবে, আপোন বুলি নাভাবে, গতিকে তেওঁ আমাৰ পৰা সেই টকা আদায় কৰিলে, আমাৰ কোনো দুখ নাই। আমি যিহেতু তেওঁক বিচাৰিছে আমি দি দিছো আমি সেই পঁচিশ টকাটো আমি দিবলৈ, নিশ্চয় মানে চেষ্টা কৰিম। অনাগত সময়ত আমি যদি পাৰো, আমাৰ যদি বলে পাৰো আমি নিশ্চয়
তেওঁ এতিয়া তেনেকুৱা হয়। তেওঁ এতিয়াই তেনেকুৱা, পিছলেও কি হ'ব মই তাকে ভাবি আ, চিন্তিত কিয়নো পিছলৈ যদি তেওঁ নিজৰ পৰিয়ালক খুৱাই পিছতকৈ যদি সেই পিতেক বা, তেওঁৰ চা, ঘৈণীয়েকক যদি পইচা খোজে অতদিনৰ পৰা খুৱাই আছো, এতিয়া পইচা দে। তেতিয়া কি হ'ব মোক সেইটো ভাবি মোৰ গাৰ নোম শিৰঙি উঠিছে।
আচলতে আপুনি অতি মানে কম চিন্তা কৰিছে, মই ভাবো যে তেওঁ আচলতে যদি পিছলৈ, তেওঁৰ বৃদ্ধ মাক বাপেকক খুৱাই তেন্তে সেই বৃদ্ধ মাক বাপেকৰ পৰাও, সেই টকা পইচা আদায় কৰিব বুলি মোৰ মনে কয়। মই ভাবো যে তেওঁ তেনেকুৱা ধৰণৰ এক, পেটগেলা মানুহ।
হয় হয়, মই আপো আপোনাৰ লগত যি বাক্য প্ৰদান কৰি আছো, তেওঁ সেই সকলোবোৰ কথা শুনি আছে। আৰু মোক চাইডৰ পৰা আহ, গালি দি আছে যে এ, পেঙলাই কৰি আছে, তেনেধৰণৰ কাৰ্য